হেল্ল' হয় শুনি আছো তুমি শুনি আছানে?
অ, শুনিছো অ' কি কৰি আছে?
মই এয়া উ ভাত পানী খাই বহি আছো। তুমি কি কৰিছা?
অ' মই এয়া ভাতকেইটা খাই উঠিছো।
হয় বাকী খা খাব ভালেই নহয়?
খা খবৰ মোৰ ভালে বাৰু। তোমাৰ ভাল নহয়?
হয়, মোৰো এয়া ভালেই।
অ-অ বাকী
বাকী কলেজ গৈ আছো তুমি গৈ আছানে নে কেতিয়াৰ পৰাা আৰম্ভ হব তোমাৰ?
কলেজ গৈ আছিলো বাৰু এয়া বন্ধ দিছে কাইলৈৰ পৰা।
হয়।
অ,
বাকী ঘৰত সকলোৱে ভালনে বাৰু?
উম, ঘৰত ভালেই অ' সকলোৱে। তাকে বোলো বহুত দিন ফোন কৰা নাই তোমালে আজি ফোনটাকে কওঁ বোলো। অ, তাকে ফোন কৰিলো মান মানে এনেই বিষয় এটা আছিলে বুধবো তাৰ ওপৰতে অলপমান কথা পাতো বুলি।
হয় কি বিষয় বাৰু?
বিষয়টো মানে তোমাৰ এনেকুৱা মানে আজিকালি যি তোমাৰ নিবনুৱা, নিবনুৱা সংখ্যা যে ইমান বাঢ়ি গৈছে সেই। নিবনুৱা-নিবনুৱাৰ ওপৰতে মই অপ-অলপ কথা পাতিম বুলি ভাবিছিলো।
হয় বহুত ভাল চিন্তা কৰিলা।
অ', অ' তুমি এতিয়া দেখিছা আজিকালি নিবনুৱা মানে সমস্যাটো কিমান বাঢ়ি গৈছে।
হয়,
অ' সেইয়া তুমি কোৱাচোন বাৰু প্ৰথমতে তুমি আৰম্ভ কৰা।
হয় এতিয়া যদি হ'ব বাৰু মই আৰম্ভ কৰিছো। এতিয়া যদি আমি যদি মানে আচলতে নিবনুৱা মানে কি?
উ
আচলতে নিবনুৱা মানে নিবনুৱা হৈছে মানে কাম যিখিনিয়ে কাম কৰিব পাৰে। আৰু কাম কৰিবও বিচাৰে কিন্তু তেওঁলোকে কোনো ধৰণৰ কাম নাপায় এ সেইখিনিয়ে মই এ সেই সেইখিনিকে নিবনা আচলতে উম, প্ৰকৃত ভাৰত সেইখিনিকে নিবনুৱা বুলি কোৱা হয়।
হয়-হয়।
আজিকালিতো আমি দেখিছোঁৱে প্ৰায় আচলতে অসমত, বেছি বুলি ক'ব নোৱাৰো, পুৰা সকলো ভাৰত বৰ্ষতেই নিবনুৱা সমস্যাত তো নিবনুৱা সমস্যাৰ হাৰ বাঢ়ি গৈছে।
হয়-হয়।
কাৰণ এতিয়া তোমাৰ যদি আমি কবলৈ যাওঁ আজিৰ যুগত উম, এই ইন্টাৰনেটৰ যুগত বা আজিৰ প্ৰজন্ম শিক্ষিত হাৰ অত্যাধিক হৈ গৈছে তেওঁলোকে অধিক জ্ঞান পায় বা তেওঁলোকে, পাৰ্চেনতেজ হক বা‌ তেনেকুৱ ধৰনৰ শিক্ষা বহুত বৃদ্ধি হৈছে। তাৰ তুলনাত কিন্তু উম, চ চৰকাৰী চাকৰি হওক বা তোমাৰ উম, বেচৰকাৰী চাকৰি হওক তাৰ পৰিমাণ অত্যন্ত কম।
হয়-হয় থাকে।
কবলৈ যাওঁ তেওঁলোকে বহুত টকা খৰচ কৰি আৰু আজিকালিতো আমি দেখিছে শিক্ষাত কিমান, কিমান টকা খৰচ হয় বা শিক্ষা এটা লবলৈ কিমান টকাৰ খৰচ হয়।
উম হয়
তেনেস্থলত তেওঁলোকে যদি সেই শিক্ষা লৈ কোনো এটা যদি চৰকাৰী চাকৰি নাপায় তেওঁলোকে অন্য কাম কৰিবলৈ মানে অসুবিধা নহয় লাজ পোৱাৰ দৰে হৈ পৰে এতিয়া যদি আমি চাবলৈ যাওঁ একদম তুমি ইঞ্জিনিয়াৰ কৰিছা বা ইঞ্জিনিয়াৰিঙত তুমি টপ কৰিছা। তাত যদি তেনেস্থলত ইমান টকা উম খৰচ কৰাৰ উম কৰি পঢ়াৰ পাছতো তেনেস্থলত যদি তুমি এটা ভাল চৰকাৰী চাকৰি নোপোৱা বা শান্তিতে তুমি এসাঁজ ভাত খাব নোকোৱা তেনেকুৱাত উম তেনে হেৰিত তেওঁলোকে মানে অন্য কাম কৰিবলৈ এলাহ কৰে বা লাজ কৰে।
হয় -হয় তাকে,
উম এতিয়া তেনেকুৱা মানে নিবনুৱা সমস্যা সেই কাৰণেও বৃদ্ধি হৈছে।
হয়-হয় তাকে
চাবলৈও যাওঁ তোমাৰ উম এইবিলাক হেৰিয়ে মানে জনসংখ্যা হাৰো বৃদ্ধি হৈ গৈছে আগৰ তুলনাত বৰ্তমান আমিতো এতিয়া দেখিছোৱে, উম জনসংখ্যা ফালৰ পৰা ভাৰত নম্বৰ মানে চীনকো পিছ পেলাই নম্বৰ ওৱান হৈছে তেনেকুৱা স্থলতো এতিয়া উম নিবনুৱা আ হাৰ হব বাৰু তুমি কি ক'ব বিচাৰা এই ক্ষেত্ৰত?
অ', তুমি যি মূল কথাখিনি আছিলা, সেইখিনি আচলতে কলায় এতিয়া এতিয়া আমাৰ এতিয়া ভাৰতবৰ্ষত চাবলৈ গ'লে মানে আমাৰ ভাৰততে মানে অত্যধিক নিবনুৱা সংখ্যা মানে হাৰ মানে হাৰটো বেছি বাঢ়ি গৈছে। এতিয়া তাৰ যি মূল কাৰণ আছিলে সেইটো এতিয়া তুমি কলাই জনসংখ্যা বৃদ্ধি আচলতে জনসংখ্যা বৃদ্ধিতটো এতিয়া আমাৰ ভাৰতবৰ্ষখন এ এক নম্বৰত আছে। তেনেস্থলত তেনেস্থলত আমাৰ কিন্তু ভাৰতবৰ্ষখনত ইমান খিনি ধৰা তোমাৰ চাকৰিয়ে হওক বা ব্যৱসায়ে হওক ইমানখিনি আমাৰ যিহেতু উন্নত নহয় আৰু সেই সময়ত তোমাৰ কাম কৰিবৰ বাবে মানে এ ইমান মানে পৰ্যাপ্ত পৰিমাণৰ চাকৰিৰ ব্যৱস্থাটো ইমান নাই আৰু প্ৰজন্ম খিনি আছে তেওঁলোকে কি কৰে চৰকাৰী চাকৰিৰ ওপৰতে তেওঁলোকে মানে বেছি নিৰ্ভৰশীল হৈ থাকে
হয় -হয় -হয়।
তেওঁলোকে ভাবে কি ভালদৰে পঢ়া শুনা কৰি ভাল চৰকাৰী চাকৰি এটা কৰিম কিন্তু আজিকালি কি হয় তুমি যে কলাই মানে আজিকালি মানে যি শিক্ষিত হাৰ তাৰ পৰিমান বহুত বেছি বাঢ়ি গৈছে এতিয়া গাঁৱে -গাঁৱে প্ৰায় ডাঙৰ- ডাঙৰ ইঞ্জিনিয়াৰ তেনেকুৱা আজিকালি দেখা যায়
হয়।
এয়া চৰ মানে চাকৰি সংখ্যাটো মানে সীমিত হয় এতিয়া মানে চৰকাৰে মানে কিমান চাকৰি দিব
হয়
সেইখিনি আচলতে মোৰ কাৰণ খিনি যে মানে নিবনুৱাৰ সংখ্যা যি বাঢ়ি গৈছে এতিয়া সেই নিবনুৱা কথা মানে কমাবলে
হয়
তুমি উম তুমি লক্ষ্য কৰিবা যে প্ৰায়বিলাক মানুহে খেতি বাতি আজিকালি নকৰাই হৈছে তেওঁলোকে তেওঁলোকে কেৱল চৰকাৰী চাকৰি বা তেওঁলোকে বা নিজে নিজাকৈ মানে তেওঁলোকে বিজনেচ হে উ কৰা দেখা যায় আজিকালি
হয়
কিন্তু খেতি বাতিৰ পৰাও যে তেওঁলোকে পইচা পইচা মানে ইনকাম কৰিব পাৰে সেইটো তেওঁলোকে মানে বুজ বুজি নাপায় আমাৰ এতিয়া তোমাৰ অসমখনলৈকে চাবলৈ গলে আমাৰতো অসমৰ মানে খেতি বাতি খেতি খেতি বাতিটো মানে তোমাৰ জীৱিকাৰ এটা প্ৰধান মানে এটা জীৱিকাৰ জীৱিকাৰ এটা প্ৰধান বস্তু হয়নে এতিয়া সেই খেতি বাতি আজিকালি অসমৰ প্ৰায় নকৰাই হৈছে প্ৰায় সকলোৱে কেৱল চৰকাৰী চাকৰি তেনেকুৱা ধৰণ মানে কাম কৰা হৈছে
হয় হয়
এতিয়া তুমে অ হয় কোৱা অ অ সেইখিনিয়ে আচলতে তোমাৰ নিবনুৱা সংখ্যাটো এতিয়া তোমাৰ কমাবও নোৱাৰে কাৰণ জনসংখ্যাৰ অত্যাধিক পৰিমমানৰ বৃদ্ধি হৈছে
হয়
উ এতিয়া আৰু তোমাৰ এ তাৰ বাবে আচলতে আমি কি কি কৰিব পাৰো যে তোমাৰ নিজাকৈ ধৰা কিবা যদি আমি বিজনেছ বা তেনেকুৱা আৰম্ভ কৰো তাৰ পৰা আমাৰ নিজ জৰো লাভ হ'ব আৰু আমি বহু এ ধৰা বহুত কেইজনকো আমি ধৰা এটা এ এটা কাম কৰা মানে তেওঁলোকৰ এটা ৰাস্তা তা দেখুৱাই দিব পাৰো যাৰ ফলত তেওঁ মানে ঘ ঘৰত এনে বেকাৰকে পৰি নাথাকিব তেনেকুৱা ধৰণৰ আচল আমি কামখিনি কৰিব পাৰো
হয় হয়
এতিয়া তুমি কোৱাচোন বাৰু
এতিয়া তুমিতো এতিয়া বহু নিবনুৱা সমস্যাৰ এ হ্ৰাস কৰা বা নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ কৰাটো তুমি একদম ভাল ভাল ধুনীয়া ধুনীয়া কথা খিনি কলাই এতিয়া আচলতে মানে কবলৈ গ'লে নিবনুৱা সমস্যাৰ উ প্ৰথম বা প্ৰধান কাৰণটো হৈছে তেওঁলোকৰ মানে চৰকাৰী চাকৰিৰ মুখটো
হয় হয়
তাৰ ফলত প্ৰায় নিবনুৱা সমস্যা বৃদ্ধি হৈছে তেওঁলোকে যদি তাৰ পৰিৱৰ্তন যদি মানে উম আজিকালিতো তেওঁলোকে যিহেতু উচ্চ শিক্ষা লাভ কৰা তেওঁলোকে যদি গাঁৱৰে তিনি চাৰিজন ছাত্ৰ একত্ৰ কৰি যদি তেওঁলোকে যদি টিউচন বা তেলোকা যদি শিক্ষা যদি প্ৰদান ন কৰে
তেওঁলোকৰ নিশ্চয় আৰ্থিকভাৱে কিছু লাভৱান হব পাৰিব বা বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠা কৰিব পাৰে যেনে আজিকালিতো এতিয়া ওলাইছে বিভিন্ন ধৰণৰ চেণ্ডেল প্ৰস্তুত কৰা তাত উ যুজ প্ৰস্তুত কৰা তেনেকুৱা সহজ সহজ মানে উদ্যোগ তেওঁলোকে আনিব পাৰে আৰু তাৰ ফলত তেওঁলোকে এ নিজেও স্বাৱলম্বী হোৱাৰ লগতে আন দহজনকো তেওঁ চাকৰি দিব পাৰিব হয়নে আৰু এতিয়াতো উম এ আই যুগ ইণ্টাৰনেটৰ যুগ তেওঁলোকে যদি সেইসমূহ যদি ভালদৰে যদি ব্যৱহাৰ কৰিবলৈ শিকে যদি ঘৰত বহি নাথাকে যদি তাৰ যদি ভাল ব্য্ৱহাৰ বা তে তাৰ পৰা কেনেদৰে পইচা উপাৰ্জন কৰিব পাৰে তাৰ বিষয়ে যদি তেওঁলোকে চিন্তা কৰে তাৰ ফলত তাৰ পৰাও তেওঁলোকে অ পইচা ইনকাম কৰিব পাৰে বা আজিকালিিতো আমি দেখিছো প্ৰায়ে তেনেদৰে পইচা ইনকাম কৰি আছে আৰু তুমি কলাই কৃষি আচলতে কৃষিটো এটা ডাঙৰ যদি আমি যদি ভাল ধৰণে যদি এতিয়া যদি প্ৰযুক্তি লগাই যদি আমি খেতি কৰিব বিচাৰো তাৰ পৰা আমাৰ বহু পৰিমণে লাভ হ'ব পাৰে
উ হয়
আৰু সিদিনা আমি কথা পাতিছিলোে চাহ খেতিৰ ওপৰত আচলতে উম সেই তেওঁলোকে যদি চাহ খেতিত ধৰে তেতিয়াতো তেওঁলোকে বহু নিবনুৱা সমস্যা মানে কমাব পাৰি কৰিবিব
হয়
আৰু আজিকালি এনেকুৱা হৈ গৈছে ডিগ্ৰীীৰ পিছত নৰিৰি আমি স্কিল ডেভেলপ কৰিবলৈ শিকিব লাগে যদি আমি যদি স্কিলসম ভাল য আ প্ৰসু পাৰো এতিয়া আমি ধ উ তুমি শিক্ষা লাভ কৰিলা যদি আমি যদি ভালদৰে যদি গান গাব পাৰো বা দুই এটা যী আমি গান গাব পাৰো সেইটো যদি আমি যদি ভালদৰে যদি শিকো বা আজিকালিিতো বিভিন্ন ধৰণৰ অনলাইন আদিৰ জৰিয়তে আমি শিকিব পাৰো যদিমি সেই সেইসমূহ যদি আমি ভালদৰে শিকিব পাৰো তেতিয়াতো আমাৰ উম তাৰ পৰা আমাৰ উপাৰ্জন হব আৰু এতিয়া ছবি অঁকা বা তেনেকুৱা ধৰণৰ কামৰ পৰা মাৰ উপাৰ্জন হ'ব পাৰে আৰু সেইবিলাকেই উম এতিয়া ফাৰ্মিং ব্ৰইলাৰ ফাৰ্ম বা তেনেকুৱা ধৰণৰ মুৰ্গী ফাৰ্ম আদি খুলা স্বলম্ব হ প আচ ক কব গলে আমি উম চৰকাৰী চাকৰি মানে পিছত নদৰি যদি আমি যদি নিজে যদি কাম খিনি কৰিব বিচাৰো তেতিয়া আমি নিশ্চয় এই মানে এ নিবনুৱা সমস্যাৰ পৰিমাণ কম্য বুলি মই ভাবোঁ
হয় হয় উ তাকে তুমি উ যিখিনি কথা কৈছা সেইখিনি ঠিক কথাই কৈছা আৰু এতিয়া তুমি নিবনুৱা সমস্যাৰ ফলত আমাৰ সমাজত বহুতখিনি মানে অসুবিধাও দেখা যায়
হয় হয়
চাবা বিশেষকৈ যি উম নিবনুৱা সমস্া আছে তাৰ ফলত কিন্তু আমাৰ দেশখনৰ উন্নয়নৰ উন্নয়নতো কিন্তু বহুতখিনি বাধা প্ৰদান কৰিছে
হয় হয়
এতিয়া চাবলৈ গলে উম গাও খনৰ এখন গাঁৱত ধৰা প্ৰায় উ বিশ ত্ৰিশজনহে এনেকুৱা মানুহ থাকে যিয় মানে চৰকাৰী চাকৰি কৰা দেখা যায় আৰু বাকী সকলো মানুহ এনেই বেকাৰকে পৰি থাকে তেওঁলোকে কেৱল চৰকাৰী চাকৰি এটাৰ পিছতে তেওঁলোকে দৌৰি থাকে যাৰ ফলত কি হৈছে সেইখন গাওখননৰো কোনো ধৰণৰ উন্নয়ন হোৱা নাই আৰু সেই দেশখনৰ কোনো উন্নয়ন হোৱা নাই
হয় হয়
আমি উ বহু সময়ত এনেকুৱা দেখাই থাকো যে যি নিবনুৱা সমস্াৰ আছে তাৰ যি মানসিক চাপ সেই মানসিক চাপত ভুগি কিছুমানে আত্মহত্যাও কৰা দেখা গৈছে
হয় হয়
অ', সেইখিনি আচলতে আমি যি নিবনুৱা সমস্যা আছে সেইখিনি সমাধান কৰিবলৈ হ'লে চৰকাৰে মানে কিছুমান এ, কাম হাতত লৈছে।
হয়, বহুত চাকৰিও উলিয়াই দিছে হয়।
অ', কিছুমান ডাঙৰ, সৰু তেনেধৰণৰ কিছুমান উদ্যোগ স্থাপন কৰিছে।
হয়।
উম, হম, আচলতে সেই যি নিবনুৱা সমস্যাটো আছ সেইটো কেৱল চৰকাৰে যে, সমচ-মানে সমাধান কৰিব তাৰ কোনো কথা মানে কথা নাই। আচলতে এই সমস্যাটোৰ বাবে আমি নিজেই কাম কৰিব লাগি
নিজে কাম কৰিব লাগিব, হয়।
অ', তুমি যিখিনি ক'লাই আচলতে আমি ফাৰ্মিং বা তেনেকুৱা ধৰণৰ কা কামবিলাক কৰিব পাৰোঁ।
হয়।
আচলতে তে-তেনেকৈয়ে আমি আচলতে এই নিবনুৱা সমস্যাটোৰ মানে এটা সমাধান কৰিব লাগিব।
হয়।
সেইখিনিয়ে আৰু তোমাৰ লগত কথা পাতি ভাল লাগিলে
হয় মোৰো ভাল লাগিলে।
হয় হয় তাকে আগলৈকে এনেকে ফোন কৰি থাকিম।
হয় এ
উম বাৰু আজিলে হ'ব দিয়া।
বা দিয়া হব।